অ', এ কি কৰিব আৰু এই ভাত পানী খাই বৈ, এতিয়া এনেই অলপ ঘৰৰ বাহিৰতে খোজকাঢ়ি আছোঁ ভাত বোলো হজম হওক আপুনি কি কৰিছে?
এ ময়ো খোৱা বোৱা কৰিব উলাইছোহে এ দিয়া
অ', এতিয়া কি বনালে?
দালি বনালো আৰু বেঙেনা। ফ্ৰাই কৰিলো আকৌ কণী বইল কৰিলো।
অ', অ', তেনেকৈ বনালে আৰু এই গৰমত একো খাব মন নাযায় ন মাছ মাংস একদম চিম্পুল খাব মন যায় জানেনে মই কেনেকে খাই ভাল পাওঁ? অ' অহ অহ তাইৰ কাৰণে বনাইছে, এনে হেৰি খাই নে, এনেই পানী দিয়া ভাত খাই নে?
পানী দিয়া ভাত খাওঁ মই বহুত ভাল পাওঁ খাই এতিয়া খোৱাই নাই পানী দিয়া ভাত কেইটামান আছে মই মানে বিজ জলকীয়া লওঁ। আকৌ কেঁচা জলকীয়া কাটি লওঁ, সেই তেতিয়া সে মই অকণমান মিঠাতেল লওঁ, লৈ পেলাই খান্দি পেলাই খাই
উম অ' সেইটোয়ে কি জানে নে গৰমত মানে কি হয় ভাতটো পেলনি নাযায় হয়নে, গৰমত ভাত পেলনি নাযায় সেই ভাতটো আপুনি মানে পানী দি ধুনীয়াকে খাব পাৰে, মই আকৌ কেনেকে খাও জান নে ইয়াক আলু যে আলু জুইত পোৱা আলুটো আৰু জুইত পুৰি লওঁ জুইত পু আলুটো ধুনীয়াকে তেল অকন বেছিকে লৈ পেলাই আপোনাৰ একে ধুনিয়াকে পিটিকা বনাই আকৌ গাজ টেঙা যে আমি যে টেঙা কৰি থওঁ যে গাছ টেঙা যে আমি টেঙা কৰি থওঁ যে হয় এনে যে টেঙাত দি পেলে যে আমি অ', আম হেৰি এ বাঁহৰ গাছটো যে আপুনি যে আনে যে ধৰি লওক কিনিয়ে আনিলে বা ওলাই নহয় ভুলুকা বাঁহৰ, ভলুকা বাঁহৰ যে বাঁহটো আনি পেলাই আপুনি ধৰি লওক ধুই কৰি লৈ ধুনীয়াকে ৰুকিব ৰুকি পেলে পানী দি অ' পিহিনা ৰকি দিলে হ'ব অ' আমি যেনেকে চাটনি বনাও আৰু গাজৰ চাজৰ ৰুকো যে তেনেকে আপুনি ধুনীয়াকে ৰুকিব। ৰুকি পেলাই ধুনীয়াকৈ চৰিয়া এটাতে গোটেইখিনিতে অলপমান পানী দি তাতে আপুনি এই থেকেৰা যে আমি যে শুকুৱাই পেলাই থওঁ যে বিহুত যে ধৰি লওক বহাগ বহাগ বিহুত যে অ', অ', থেকেৰাতটো যে আমি যে লওঁ যে সেই থেকেৰাটো মানে অ', অ', সেই থঠেকেৰাটো যে শুকুৱাই থৈ দিয়া যায় সেয়া থেকেৰা মানে পাঁচ ছয়দশ মান ধুনীয়াকে তাতে দি পেলাই থৈ দিব মানে গাচ টেঙাটো যেতিয়া উম অ' দি পেলাই থৈ দিলে গাছ টঙাটো টেঙা টেঙা হ'ব নহয় চাৰি পাঁচদিন মানত তেতিয়া সেইখিনি ধুনীয়াকে বটল প্লাষ্টিকৰ বটল কিন্তু ব্যৱহ হাৰ নকৰিব দেই।
অ' থেকেৰাটো নিদিলে মানে কি থেকেৰাটো নিদিলে মানে কি টেঙা নহয় নেকি?
টেঙাটো মানে অলপ বেছিকে হ'বলৈ থেকেৰাটো দিয়ে আৰু তেতিয়াহে টেঙা হ'ব আপোনাৰ। নহ'লে ইমান এটা টেঙা নহয় নহয়, সেইটো কাৰণে ধৰি লওক সেকে আৰু দিলে মানে ধৰি ধুনীয়া টেঙা এটাও হয়, আৰু মানে সেইটো খাবলৈও বহুত ধুনীয়া হয় আপুনি তাৰপিছত ধুনীয়াকে কাছৰ গ্লাছ হেৰি এটা টেমা এতাতে ধুনীয়াকৈ ভৰাই থৈ দিব আৰু তেতিয়া আপুনি যেতিয়া পানী দিয়া ভাত খাই তেতিয়া তাৰপৰা অকণমান উলিয়াব উলিয়াই তাতে কি জানেনে অকমান নিমখ দিব অকমান অ' অকমান পিয়য়াজ দিব জলকীয়া আদা এনেকৈ কাটি পেলাই সানি ল'ব সেয়া ভাতৰ লগত খাবচোন বহুত ধুনীয়া লাগে।
হয় নেকি, মই আকৌ সেনেকে খাই পোৱা নাই আমি চেপা মাছ আনি লওঁ। চেপা মাছ পিটিকা কৰি লওঁ, চেপা মাছতটো মানে কি কওঁ লাও পাত অ' লাও পাত আনি লওঁ লাও পাতটো আনি লৈ ভালকে ধুই চেপা মাছতটো মানে কি অকমান গোন্ধটো কাৰণে আমি চূণ চূণ দি ধুই লওঁ ধুই লৈ ধুনীয়াকে ধুই লৈ তেতিয়া পাতৰ মাজতে সোমাই দিওঁ দি লৈ তাৰ পিছত তেলত নিদওঁ। এনে কেৰাহিতে এনেকে কেৰাহিতে লুটিয়াই লুটিয়াই লুটিয়াই দিও। তাৰ পিছত আকৌ নহৰু পিয়াজ আকৌ হেৰি অ' পিয়াজটো নাভাজো নহৰুৱে জলকীয়াটো ভাজি লৈ তেতিয়া পাতাত পিচি লৈ তেনেকে খাওঁ পানী দিয়া ভাত।
অ' আৰু আমি কেনেকে বনাওঁ জানে নে এইটো শুকান মাছটো কল যে শুকান মাছটো ধৰি লও আমি বা কিনি নানো, কিনি অনাটো মানে ভাগ ঘিন লাগে যে অকমান। কাৰণ চবে মাখি চাখি ওপৰতে থৈ দিয়ে হয়নে নহয়? ঘৰতে যিটো শুকুৱাই অ' আমি যিটো মানে ঘৰতে শুকোৱাও নহয় কিছুমা, মাছ আনি পেলাই সৰু সৰু মাছ তিয়া, এতিয়া আপোনাৰ বাৰিষা দিনত মাছ বহুত ওলাব নহয় সৰু সৰু মাছ, সেয়া আনি পেলাই আপুনি ধুনীয়াকে শুকুৱাই থৈ দিব পাৰে অ' শু কুৱাই থৈ দিব পায়ে নহয় ধুনীয়াকে চালনি দি পেলাই থৈ দিব, শুকুৱাই পেলাই থৈ দিয়ে হেখিনি মাছ মানে আপুনি ঘৰতে বনোৱা যিহেতু। হেই কই থ'ব ন ধুনীয়াকে উ আঠুৱা চাঠুৱা দি পেলাই হেই কইব, অ' মেডিচিন দি দিব। হেগিটা মানে খাবলৈ বহুত ধুনীয়া হ'ব। এ তেতিয়া কি কৰিব জানে? প্ৰথম মাছটো অকণমান হেৰিত ভাজিব তেলত আৰু ধৰি লওক হেৰি তেলত ভাজিব অকণমান অ' তেলত অকণমান ভাজি দিব। ভাজি পেলায় চাইড কৰি থব, ন না কমাই দিলেই হ'ব কমাই দিলেই হ'ল অলপ গৰম হে উঠাম ধুনীয়াকে শুকান মাছ কেইটা অলপ ভাজিব। ভাজিবে তাত নহৰু নহৰু পিছত ভাজিব নহৰুখিনি ভালকে ভাজিব আকৌ পিয়াজ অলপ ধুনীয়াকে অ' তেলতে ভাজিব গোটেই কেইটা মানে বেলেগ বেলেগকে ভাজিব। প্ৰথম ধৰি লও আপুনি তে হেৰি মাছ কেইটা ভাজিলে, প্ৰথম মাছ কেইটা ভাজিলে ছা আপুনি নহৰু খিন ধুনীয়াকে তেলত দি নহৰুখিনি ভাজিলে, তাছ' আপুনি পিয়াজ ভাজিব, তাছ' আপুনি জল কীয়া ভাজিব আও তাছত আপুনি, নালাগে নাই ভাজিব, ভাজিব। ভাজিব দিছোঁ। পিয়াজ অ' তেল, এক্সট্ৰা এক্সট্ৰাকে মানে গোটেইগিতা এটা এটাকে ভাজি ল'ব আপু নি প্ৰথম ধই ল মাছকেটা ভাজিলে, তাছত নহৰুখিনি ভাজিলে, তাছ' আপুনি ধই ল হেখিনি তেলতে পিয়াজখিনিও ভাজি ল'লে, তাপিছতে আপুনি জলকীয়া কেইটামান ভাজি ল'ব। কেঁচা জলকীয়াও দিব, শুকান জলকীয়াও দিব, তাৰপিছতে আপুনি আকৌ ত অ' কেঁচা জলকীয়াও দিব। কেঁচা জলকীয়াটো ভাল মানে শুকান জলকীয়াটো পেটৰ কাৰণে বহুত অপ কাৰ কৰে যে, শুকান জল এটো। উ, উ খাই ভাল লাগে যে, অ' হেটো কাণে জ, দুইটা জলকীয়াই দিব মানে। অলপ, অলপ। অ' দুইটৃ জলকীয়া অলপ, অলপ দি ব আৰু দি পেলাই আপুনি তাতে আদা অলপো পিচে দিব আৰু। সে হেই ভাজিব, ভাজি পেলাই গোটেইখিনি একেলগে নিমখটো কিমান লাগে দি অকমান মিঠাতেল দি পেলাই আপুনি ধুনীয়াকে মিক্সিত মানে অ'। দিব আৰু তাছত ধুনীয়াকে আপুনি মিক্সিত পিচি ল'ব নহয় পুৰা পিছা যাব নহয় গোটেই খিনি আপুনি খাই চাবচোন ইমান ধুনীয়া মিঠা মিঠা লাগে নহয় মানে আপোনা চাটনিটো। খাবলৈ বহুত দিনলৈ ভাল হৈ থাব। থ'বলৈ আপুনি অকমান ভিনেগাৰ দি পেলাই ফ্ৰিজতে থৈ
অ' কি যে, অ' খোৱা বস্তু এয়া এ পিতিক কেয়াটো হেই ভিনেগাৰ দিব পায়ে নি?
এ নাই, এ-এনেকুৱাত দিব পাৰে আপুনি, আচাৰ নিচিনা হৈ থাকিব যে এই বচ তোটো কিন্তু এনেই আপুনি আও বিলাহী আলু পিটিকা হেনেকুৱাত নিদিব আৰু।
অ' অ' হ, হ মই বোলো এটা, অ' চবৰে তামানে আমাৰ মানুহ কম যে, এতিয়া বেছিকে বনালে মানে অকমান থৈ দিওঁ, থৈ দিওঁ। এতিয়া যদি দিব পাই ভিনেগা দিব পাৰিলে তেতিয়া দি পেলাই থৈ দিলোঁহেতেন।
অ' বেছি দিনৰ কাৰণে নোৱাৰে, কাৰণ কি হয় চাটনিটো মানে আপুনি যেতিয়া উৱ সদায় বনাই পেলাই খালেহে ভাল লাগে গম পাইছা নে? বেছি দিন পুৰণি হৈ গ'লে খাবলৈ হেই বচ তোটো ভাল নালাগে আৰু অ' অ' তে-তেচটো নাইকিয়া হয় যায়গৈ যে, অ'। হেটোৱে, হেটোৱে। অ'। অ' হেটোৱে হেটোৱে, অ' হেটো দি খাৱ আপুনি ধৰক তিনিদিনটো চাৰি দিন ব্যৱহাৰ কৰিব পাৰে আৰু তাত কে বেছি দিন ব্যৱহাৰ কৰিব নালাগে কাণ তাৰপিছত হেটো বস্তু বেয়া হৈ যায়গৈ। তা গুণাগুণটো নাইকিয়া হৈ যায়গৈ যে হয়।
না-নাইকিয়া হৈ যায় নাহ, এই নাইকিয়া হৈ গলেওঁ মানে আমি এতিয়া এহ হেই এলেহোৱা হৈছে নে?
অ', সেইটোয়ে সেইটোয়ে অ', অ', থাকিলে মানে থাকি যায় সেতে অ', অলপ অলপকে বনাব বেছি নালাগে শুকান মাছ বেছি নালাগে নহয়, এ কেইটামান কেইটামান কে দি পেলাই বনাম তেতিয়া হ'লে আপোনালোকৰ এনেও মানুহ কম যেতিয়া অকণ অকণ বনাব অকন অকণ খাব আৰু হয়। আৰু কি জানা সদায় একেটা বস্তুকে খাবলৈ আকৌ মন নাযায় নহয় হয় নে নহয়? অ', অ', সেইটোৱে সেইটোৱে। অ, কালি অ', অ', অ', সেনেকুৱা উম, উম, অ', অকমান লৈ খাব পাৰিব। উৱ তে-তেনেকে মানে পানী দিয়া ভাতৰ লগত হেনেকে চাটনি নহ'লে পদনা চাটনি আম দি পেলে ন।
প-পদিনা চাটনি আম দি খাই পোৱা নাই কিন্তু নেমু দি খাই পাইছোঁ।
নহ ন আম দিওঁ খাব পাৰে। আপুনি পদুনা খিনি যেনেকে পিছোতে নেমু দিয়ে ঠিক তেনেকে আপুনি তাতে আম এডখ দি দিলে আৰু।
অ' আম দিয়ে বুলি নাজানো নহয়। আম কিন্তু আমি এই নেমু দি
অ' কিছুমানে তেতেলি দি খায়, কিছুমানে নেমু দিওঁ খায় আও আপ নি আম দি মানে, আমৰ ছিজনত পদুনা চাটনি আম দি চবেই খায়।
অ'। অ' আমি আকৌ নেহ-নেমু দি খাই বুলি ভাবো আও নেমু ৰস টো দিওঁ আও।
নাই নাই আমি নহয় আমি এতিয়া কেঁচা আম কেঁচা আম যে আমি যে পাওঁ যে টেঙা আমটো আৰু লাগিলে টেঙা আম হলে পকা অকমান হ'লেও একো প্ৰব্লেম নাই হয় অসুবিধা নহয়। অ', অ', নালাগে টেঙা আম হলেই হল, টেঙা আম হলেই হ'ল আপোনাৰ এই বেছি দিব নালাগে
কিবা বনাব ভালহে হ'ব।
অ', সেইটোৱে আপুনি বেছি দিব নালাগে নহয় অলপমান ধৰি লওক যিমানখিনি আপোনালোকক চাটনি লাগে তাৰ অকণমান টেঙা আম দি দিলে আম দি পেলাই মানে সোৱাদটো বেলেগ হয়। গম পাইছে নে বহুত ধুনীয়া হয়।
অ', চবৰে বেলেগ বেলেগ সোৱাদ, এতিয়া আমি চব খাওঁ এতিয়া এতিয়া আপুনি যি কৈছে আমি চব খাওঁ কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে নাখায় যে।
অ', সেইটোৱে এই ল'ৰা ছোৱালীয়ে নাখালে কাৰণে সিহঁতক বেলেগ বেলেগকে বনাই দিব। নহয় সিহঁতক আপুনি বেলেগ বেলেগকে বনাই দিব মানে কি হয় একেটা বস্তু যেনেকে খাওঁ সদায় একেই টাইপতে বনাই। দিলেতো বেয়া পায় ন' তেওঁলোকক যদি আপুনি বেলেগ বেলেগ মানে টাইপত বনাই দিয়ে। তেতিয়া মানে সিহঁতে খাবলেও ভাল পাব, জুতি লগাই দিলেহে খায় ন' সৰু ল'ৰা ছোৱালী অ', সেটোৱে। সৰু সৰু ল'ৰা ছোৱালী এনেও নাখায় গম পাইছে, আমাৰ এতিয়া স্কুলত আমাৰ এতিয়া স্কুলতে নহয় ছাত্ৰ ছাত্ৰীখিনিয়ে আপুনি দালি বনাই দিলে বা কিবা বনাই দিলে তেনেকে নাখায় সিহঁতক এতিয়া জুতি কৰি আপুনি পোলাও বনাই দিব লাগে ধৰি লওক তাতে আপুনি চব্জিহে নাখায় তেওঁলোক তে হয় কিন্তু আপুনি পোলাও খিনিতে যদি শাক পাচলি খিনি কাটি দিয়ে তেনেহ'লে তেওঁলোকে পোলাও বুলি সেইখিনি কিন্তু
অ', সেইখনি
আপুনি সেইটোয়ে সেইটো খাই সেইটো বুদ্ধি হ'ব লাগিব অ', দি পেলাই ভাজি দিব পোলাও নিচিনাকে তেতিয়া খাব সেইটো কাৰণে মানে তেওঁলোকক খুৱাব হ'লে আপুনি মানে সেই বস্তুটো জুতি লগা আৰু বেলেগ টাইপত বনাই দিব লাগিব। মানে সিহঁতে যিটো বেয়া পায় সেই বস্তুতোকে আপুনি বেলেগ এটা ষ্টাইলত বনাই দিব তেতিয়া সিহঁতে খাব, দেখিবলৈও সিহঁতে ভাল লগা হ'ব লাগিব তেতিয়াহে সিহঁতে খাব গম পাইছে নে নহলে তেওঁলোকে নাখাই যে অ', অ' সেইটোয়ে, ইমান মছলা চচলা দিব নালাগে কাৰণ সৰু ল'ৰা ছোৱালী মছলা খোৱাতটো গৰমত বহুত বেয়া যে হাঁ? অ', অ', নাখায় নাখায় তেনেকেও বেলেগ বনাই দিব লাগে। ঠিকে আছে দিয়ক ন।
অ' ঠিকে আছে। মোকো মানুহজনে মাতি আছে, হ'ব দিয়ক। উম